হেল্ল'।
শুনা পাইছা? আহ পাইছো দিয়া।
কি কৰি আছা?
মই বাহিৰতে এনেই বহি বতাহ লৈ আছিলো, তুমি?
মই বৰষুণ দিছো যে অকল বোলো লাহেকে ভিজি দিওঁ।
দিছে নেকি সেইপিনে?
অঁ আমাৰ এইপিনি দিছে, তোমালোকৰ ফালে নাই দিয়া?
নাই দিয়া সেই কিন্তু মানে আকাশন মেঘ হৈ আছে কিন্তু মানে দিয়া নাই কিন্তু অকন অকণ বতাহটো দিছে আৰু।
অঁ বৰষুণ দিব দিয়া নহলে আমাৰ এনেকুৱা হৈছিলে তাৰপিছত দি দিলে বৰষুণটো।
এ চব পিনে আকৌ চব সময়ো সমান নহয় যে।
সেইটো হয় বাও।
উম কিজানি ৰাতি শুলেও দিব পাৰে ৰাতি শুলে যে। দিয়ে যেতিয়া তেতিয়াহে ভাল লাগে মোৰ।
উম।
মানে- এতিয়া অঁ শুব ভাল লাগে অঁ অঁ। লাগিলে ফেনখনো চলাই লৈ পেলাই যদি কম্বল চম্বল এখন উৰি লোৱা য এই পিনে বতাহো। এই ভালে লাগে কিবা এটা।
ক'বা সেইটো খান্দি নে দিনটো ভাগৰুৱা হৈ থাকিলে বেছি ভাল।
উম একে লগতে টোপনি আহে।
উম।
অঁ তাতে ধৰ এনেকুৱা হ'ব লাগে সন্ধিয়া টাইমত ধৰক বহুত বৰষুণ আহিছে আৰু। লাইন চাইন নাই পঢ়িব চঢ়িব নালাগে ধৰ সিমান পঢ়া প্ৰেচাৰটো নাথাকোতে আৰু। এই ক্লাছ ছিক্স ছেভেন মানত অ' ক্লাছ ছিক্স ছেভেন মানত। এই মানে। তেতিয়া মানে এ লাইন চাইন গ'ল লাইনটো যোৱা মাত্ৰকে মানে ফূৰ্তি আৰু সেইটো। একো মানে একো মানে পঢ়িব নেপাওঁ।
আকৌ গৰম বন্ধতো দিলে দিয়ে উম গৰম বন্ধতটো দিয়া আগতে যে। থাকে কেনেকে পৰীক্ষা দি দিওঁ দিওঁ।
সেনেকে পৰীক্ষাটো পৰীক্ষা যি হয় হব খালি বন্ধটো লাগে।
অ', হ যেনে তেনে খালি পাৰ হওঁক পৰীক্ষাটো হয়।
পৰীক্ষাতো উম সেইটোতো সেইটোৱে মোৰ এবাৰ চেচনেলতো তেনেকুৱা হ'ল। আমাৰতো আগতে। গোটেইখিনি পৰীক্ষা হোৱাৰ পিছতে প্ৰেকটিকেল হয় তাৰ পিছত আকৌ উ প্ৰেকটিকেলত আকৌ ভাইভা। এছাইনমেণ্ট ঢেৰ কিবা কিবি আৰু তাৰপিছত সেইখিনিটো থাকে মোৰ এনেকুৱা লাগিছে মানে। পৰিক্ষা যি হয় হ'ব মানে সোনকালে দি ওলাব লাগে মই তাছত। প্ৰথমে প্ৰথম দিনটো যেতিয়া মই পৰীক্ষা চৰীক্ষা দি আহিছো ন ঘৰত এনেকুৱা লাগিছে মানে। কিবা এটা নাইকিয়া হোৱাটাই নিচিনা মানে।
গা পা কিবা এনেকুৱা ডাঙৰ গধুৰ বুজা তেনেকে হৈছে নেকি।
অ', কিবা এটা জানো নাই আৰু তেতিয়া সন্ধিয়া সময়ত কি কৰিম মানে কি কৰি থাকিম মই সেনেকা। ভাল লাগে মানে কেতিয়াবা। তাৰপিছত এতিয়াতো অভ্যাস হৈ গল উম। এতিয়াতো এইকেইদিন নাই যেনিবা সেইটো কাৰণে অভ্যাসে হৈ গ'ল আৰু লাহে লাহে। নপঢ়োতে নকৰোতে।
অ' বি এ পঢ়াৰ পিছত যে বেছি এলেহোৱা হৈ যায় চাবাচোন। এতিয়া নিজৰ ইচ্ছামতে তুমি পঢ়াৰ নিচিনা। এইবোৰ পৰীক্ষা চিন্তাও নাই মানে এতিয়া চেচনেল। আধা নাম্বাৰ গুচি যায়। ফাইনেলত আধা নাম্বৰ গুচি যায় ন।
উম।
তেনেকুৱা হয় অ'
কোনপিনে যায়গে গুমেই পোৱা নাযায় কিন্তু তেওঁ মানে হেৰি সেই খিনি বস্তুৱে মানে বহুত টান যেন পাও মই।
সেই কনকে নেজা নোপোৱা লাগিল।
এতিয়া মানে। ছমাহতে মানে সেইখিনি বস্তু কভাৰ কৰিব নোৱাৰা যেন পাও মই।
উম পইছা যোনটো আগতে আমি এবছৰত কৰো হয়। এতিয়া সেইটো আমি যদি ছমাহত কৰোঁ।
ক'তনো ছমাহ দিয়ে ছমাহো নিদিয়ে। অ',
তাৰ মাজতে আকৌ সেইখিনি মাজত চাবাচোন। কলেজৰ ফাংচন চাংচনৰ পৰা ধই ইটো সিটোত গুচিয়ে যায়গৈ
আমি আমি যিবাৰ যাওঁ মেলি তেতিয়াহে সেই সোপা ওলাই জানে। এ গল্ডেন জুবলি হ'ল কিবা হ'ল অমুক হ'ল তমুক হ'ল। কোনপিনে গল গমেই নাপালো।
উম কৈছা হেনে।
উ'ম।
আকৌ কিবা এটা হব বেলেগৰ একজাম হব আক আম বন্ধ দি দিব মেমতে ক্লাছ। নাহে আৰু সেনেকে কৰি থাকোতে কলেজ যাবও মন নাযায় ন।
তাৰ পিছত সেনেকে ডিউটিত যায়গে হয়নে মেমঁত তাত যায় তাৰপিছ আমি ক্লাছ। বুজাওঁ তাৰপিছত এদিন যদি কালছটো নকৰে পিছদিনা আৰু মন নাযায় হয় এনে এনে গৈ পেলাই। অ এনে এনে পইচাটোহে যায়।
আক ক্লছ কৰিব যায়, কুনবা দিনাখন, কোৱা কোৱা?
অ'হ কোৱা?
এ ক্লাছ কৰিব যে কোনোবা যে মাতে যে, অকললে সময় মই কয় যে ক্লাছ নকো এনেই বহি থাকা বুলি নিজেই কৰি থাকা, নবা লাইব্ৰেৰীত যোৱা, মাথাতো এনেকুৱা ঘুৰাই নহয় তেনেকুৱা দিমত,
আমি মানে আমাৰ মানে চাৰ্ তি‌ ফিকেত কৰচ বুলি আৰু এটা ওলাইছা নতুনকে, সেইটোত মানে এ চি চি বুলি কয় আৰু হা! সেইটো মানে শুক্ৰবাৰে আৰু শনিবাৰেহে কৰে হা আৰু শুক্ৰবাৰে শনিবাৰে মানে মোৰ খালি কি আছে জানে, এম ডি চি আৰু এ ই চি ক্লাছ টো আছে আৰু প্ৰেক্টিকেলটো থাকে না? যোন য প্ৰেক্টিকেল টো ক্লাছত হে পঢ়াই আৰু এই জা' নেযাওঁ সেইকেইদিনত আকৌ চি চি ক্লাছটো দি দিলে ন, এতিয়া মই যদি নেযাওঁ কেতিয়াবা প্ৰেক্টিকেলটো নকৰে, কেতিয়াবা চিচি টোও নকৰে, গৈ পেলাই কি লাভ হ'লনো, তাৰপিছত যোনদিনা আকৌ নেযাম উ'ম, আকৌ যোনদিনাখন যাম, সেইদিনাখন আকৌ কি হ'ব জানে সেইদিনাখন পাৰিলে ক্লাছটোৱে নহ'ব।
উ'মহ।
আজি ক্লাছ নকৰো দিয়া, অ মোৰ মানে একদম বহুত খং উঠে। সেনেকুৱা হৈ পেলাই মানে মই চি চি টো বাদে দিলো, এদিন ক্লাছ কৰিছো।
প্ৰিপেচন কৰি আছো জাবৰ কাৰণে, তুমি কৈদিব মানে আজি ক্লাছ কৰি ব তেনেকুৱা তেনেকুৱ পৰিছে দেখাই দিব।
এবাৰ জানা। মোৰ কি হ'ল, উম, উম। মানে আ মানে আমাকতো পাঁচ জন ছাৰে পঢ়ায় হা! তাই মানে মেজৰতো পাঁচজন ছাৰে পঢ়ায় আৰু তাৰপিছত এজন ছাৰে মানে, তেওঁৰ ইউনিটটোৰ মানে এক্সাম ললে হা, মোৰ মানে পুৰা বিশ্বাস মই মানে অ ভাল হৈছে মোৰ পৰীক্ষা হব, গলো মই ভাবিলো যে ছাৰে কৈছে যে পিছদিনাখন বহি দিব। গলো' চাৰে মই এইটোৱে ভাবিছো বহী দিব যেতিয়া কি প্ৰব্লেম, তাতে মেজৰ ক্লছ এটা এটডেঞ্চ যদি কমি যায় বহুত কমি গ'ল হয় নে? তাৰ পিছত মই গ'লো, যোৱাৰ পিছত মানে কি হ'ল, দেখিছোঁ কাইচপ চাৰ আছে হাঁ! কাইচপ চাইৰে মোক পেপ পাৰ এখন দি পেলাই কি কৈছে জানানে? যোৱা কুৱেশন কেইটা কৰাগে, কি কুৱেশন কৰিম মই একো নাজানো নে, কাইপচাৰৰ ক্লাছ কেইটা মই পাৰিছো, এ ভালকে নুডচ বনাইছো, মানে এতিয়া মোৰ মানে এইটো পৰিস্থিতি কেইেতে হ'ল জানানে? তাৰপিছত মোৰ কব মন গ'ল। তাৰপাছত মই মানে এইটোও কব মন গ'ল মানে, ছাৰ মোৰ পেপাৰখন ৰাখি দিয়ক মই যাওঁগে হে, হে। সেনেকুৱা তেনেকুৱা পৰিস্থিতি তেনেকুৱা পৰিস্থিতি মানে হৈ গৈছে মোৰ। তাৰপিছত মানে এ যা, যি হব যিৰো পালেও পাম বোলো যা। মানে বহি আছো আৰু তাৰপিছত যে কাশ্যপ ছাৰৰ ওচৰত যে, মই যে মুখ খনৰ নেদেখুৱাই হ'লো জানানে? তাৰ পিছত চে তাৰপিছত ফাইনেল পাতি দিলে। তাৰ পিছত ফাইনেলত যেনিবা অ' যেনিবা ছাৰক তেতিয়া লগ পাইছো, অ ছাৰে ইমান মনতো নাই যেনিবা। কিন্তু তেওঁ ছাৰ হাত পাহৰিলো আকৌ কিছুমান ক্ষেত্ৰত আকৌ মনত থাকি যায়, সেইটো ঠাট্টা কৰি দিব ক্লাছত কোনদিনাখন।
কোন দিনা খন মনত পৰে চাবা, যেতিয়া অইল ষ্টুডেণ্ট থাকিব।
অ তেতিয়া মনত পৰিব।
দিব অঁ এক্সট্ৰাকৈ মাতিও নিদিয়ে।
অ সেনেকেই ঠাট্টা টো দিব, তাৰ পিছত কব' কাৰ গাত লাগিছে গম পাইছাই নহয়? অ পালা ও লাস্ত উম, তেনেকে মানে সঁচাকে মোৰ সেইদিনাখন মানে গৈ পেলাই মানে তাকো কেনেকুৱা আকৌ মোৰ লগৰ এজনীও নাই সেইদিনাখন। মানে মোৰ মানে একদম মানে এল লাগি মানে কি ডিচকাছ বাদ দিয়া সিহঁত কিজনী তেনেকুৱায়ে ডিচকাচটো বাদেই দিয়া সিহঁত আনকি ক্লাছত যে পঢ়াই থাকে হয়নে? যিখিনি নোত্চ দিয়ে সেইখিনি পৰ্যন্ত নিলিখে চ' মই তাঁহতৰ পৰা এক কো একচেপ্টে নকৰো মানে। কিন্তু তেওঁ মানে লগত থাকিলে তেওঁ লগত থাকিলে মানে সাহসটো আছে অ আছে সিহঁত মানে। কিন্তু সিহঁতৰ পৰা যে পঢ়ি পঢ়াখিনি ল'ম বা কিবা ল'ম সেইখিনি মই একচেপ্ট নকৰোৱে। মানে জানোৱে সিহঁত নালাগেই মোক তহঁতৰ পঢ়া-শুনা তহঁতে ৰাস এনেকে কও মানে মই।
উম উম।
সঁচাকে মই কেতিয়াবা কওঁ বোলো মোৰ গেংটো বোলো বহুত বেয়া গেং বোলো তহঁত একদম ফাল্টো খালি খাব জান আৰু ফুৰিব জান।
মোৰ আকৌ চিটুৱেচনটো বেলেগ হে, মানে দিনটো কলেজত যোনবিলাক লগৰ সোপাৰ লগত ঘূৰো সেই গ্ৰুপতটোও বেলেগ মানে যাৰ লগত পিকনিক-চিকনিক খাব যাওঁ বা চব পা পাৰ্চনেল কথা ক'ব পাৰোঁ আকৌ মেজৰ থকা গ্ৰুপটোও বেলেগ। সিহঁতৰ লগত খালি মই ক্লাছ কৰা টাইমতো থাকোঁ বা এক্সামৰ টাইমটোত যে লিখিব লাগে সেইটো টাইমে, তাকো ৰেবেল মাৰিলেহে মই সিহঁতক পাওঁ হে, যদি ৰেবেল নামাৰে মই সিটো গেঙৰ লগত থাকোং কেনে সিহঁতৰ সেইটোৱে অফেন আও তই ইটোৰ লগত দি সিটোৰ লগত ইটোৱে কব তাহাঁতৰ লগতে থাক আৰু সিটোৱে কব তই তাহাঁতৰ লগতে থাক। এতিয়া মইহে জানোঁ মই যোনটো লগত বেছি কমফৰটেবুল ন মানে দি নটো ঘূৰিব কিবা পৰা সিহঁতৰ লগত থাকোঁ। আৰু যোনটো ক্ষেতত মই পঢ়া-শুনা বেছিকে পাও, মই সেইটো পঢ়া-শুনা টাইমত থাকো। সিহঁতি মানে মাথাটো বেয়া কৰি দিয়েগে আকৌ মই মানে মই বিচৰাত দুইটা হৈ এ এক্স মানে একেলগ কৰিব বিচাৰো, সেইটো আকৌ সিটো গ্ৰোপৰ লগত নিমিলে সিটোৱে সিটো গ্ৰোপৰ লগত নিমিলে।
উম অ তেনেকুৱা। মানে দুই পিনে মিলি থাকিব গলে যে ইটোৱে বেয়া
বেয়া পায় সিতোৱে বেয়া পায়, অ আৰু সিহঁতে মিলাব গলে আমি নিজে বেয়া হৈ যাওঁ।
অ অ সেইটো হয়। মোৰ লগৰে দেই তাই মানে মুছলিম হয় আৰু নেচলিন বুলি কয় তাই নামটো। তাই মানে পঢ়ালৈ এনি টাইম তাই পঢ়ালৈয়ে থাকে দেই। চ' মই তেতিয়া তাইৰ লগত কিবা এটা ডিচকাচন কৰোঁ। হাৰে কিবা এটা জানিবৰ কাৰণেটো ডিচকাচন কৰোঁ ন! তাৰপিছত অ যেতিয়া হ'ব সেইখিনি সিহঁত কেইজনী মানে একে চকু-তকু কেৰা কেৰিকে চাই মানে মোক নেৰাখে আৰু বুজিছানে? পিছতে মই যেতিয়া সিহঁতৰ ওচৰত আহিম নহয়, সিহতে কি কব
অ, সিঁহতে কি হ'ব, অ এতিয়া তোৰ কাম শেষ হ'ল মানে তাইৰ লগত এতিয়া আমাৰ ওচৰলৈ আহিছা থাকগে যা তোৰ বেষ্টিৰ লগত বোলে, মোলে হে কি কৰিলো মানে এতিয়া কি মই পঢ়িবও নোৱাৰিম নিকি? সেনেকুৱা হয় মানে বহুত কিবা নিচিনা
ইফালে বচাব নোৱাৰা, সিফালেও বচাব নোৱাৰা।
অ আক' আকৌ সিহঁতৰ লগত থাকিলে, অ কোৱা? আকৌ সিহঁতৰ লগত থাকিলে আকৌ কেনেকুৱা জানা? আজি ক্লাছটো নকৰো দে আজি মন নে যায় দে, কিবা এটা খাওঁগে বল এনেকে থাকে, মোৰ তেতিয়া খং নুঠিবনে বাৰু?
অ তো, ক্লাছ মিচ কৰাই দিয়ে হয়নে? সেই মোৰ তে চেম গতি। মই যোনটো গ্ৰুপৰ লগে বেছিকে মানে দিনটো থাকো, সিহঁতি মানে অনলি পাল মাৰি পিনে খালি খানা খোৱা, ঘুৰিব পকিব যোৱা সেইবোৰত বিজি কৰাই থৈ দিয়ে, আহ মই বোৰৰ লগত বেছি নাথাকো সিহঁতে পঢ়া-শুনাত পুৰা চিৰিয়াছ মুদ আৰু। ক্লাছ কৰিব ৰেগুলাৰ সেইকাৰণে মই চোৱা তহঁতৰ লগত যদি মই থাক কিব লাগিব, সিহতৰ লগত মিলি থাকিবা লাগা ন, চিনি পাওঁ ন। কেই সি সি সিন্দৰ লগত যদি অ তাহাতৰ লগতে ঘূই নুফুৰগে কিয়? আকৌ সিটোৰ লগত যদি গ নালাগে পঢ়িবা হা সিহঁতে পঢ়িলো কিডাল কৰিছে কি সেয়া। আজি বিশ্বাস উম, অলপ পিছত কল কৰিলে হ'ব, দেউতাই মাতিছে।
অঁ অঁ, অঁ অঁ হ'ব দিয়া।